অ'।
কোৱা?
ভাল আছ নে?
অ, তুমি?
আছোঁ আৰু।
অ, কি খালা?
মই মাত্ৰ চাহ খালো।
অ'।
তুমি একো খোৱা নাই?
নাই খোৱা নাই আমে মন্দিৰ যাম যে হে কৰণে।
অ'।
মই মানে আইতাক চাহ বনাই দিছো আৰু তাৰ পিছত এ, ঘৰৰ দুটামান কাম কৰিলো।
মোৰো কাম, চাম এতিয়া আকৌ ৰান্ধি বাচন ধোওঁ। মানে মোৰ যন্ত্ৰণা শেসেই নহয়। মেইন কথা কি ঘৰৰ গাৰ্জেন যে এইবিলাকৰ মানে নদৰালে যে নিজৰ প্ৰব্লেম হয়।
অ'।
এতিয়াও হৈ আছে যেনেকা।
অ'। মইতো এতিয়া মন্দিৰ যাব লাগিব আকৌ বা আহিব চাগে।
অ'। মোৰো মন আছে যাবলৈ কি যে কৰো।
অ', অ'। কোৱা তাৰ পাছত কি বনাবা আজি?
মই মায়ে দিম আনি কেনে থৈ গৈছে এইটো বনাম। কনী আৰু, আৰু হেৰি কাৰপল ভাজি কোনি থুৈ যাব দালি আছে কালি ৰেতি খাই দিব মানে নাই এতিয়া মই বনাব ধৰিলে যে
অ', অ', আচ্ছা।
তাৰ পিছত সেইদিনাৰ নিচিনা হ'ব মোৰ আকৌ।
অ, তোমাকে আজিয়ে লাগিব নেকি?
পেন কাৰ্ড কিমান দিন? এমাহ দেৰমাহ হৈ গৈছে। লোকনাথ পূজাৰ আগৰ পৰা দিছিলো। তেতিয়া মানে কেনচেল ৰিজেক্ট হৈ গৈছে। ৰিজেক্ট হোৱাতে আমাৰ মোৰ এতিয়া প্ৰব্লেম হৈ গৈছে আগষ্টৰ এক তাৰিখৰ পৰা আমাৰ আকৌ হেৰি কৰিব
কি কৰিব?
কলেজৰ পৰা নিযুত মইনাটো
অ, নিযুত মইনাত পেন কাৰ্ড লাগিব নেকি?
পেন কাৰ্ড লাগিব নে কি মোৰ বেংকটো ব্লক হৈ আছে যে। মানে এতিয়া মাইনৰৰ পৰা আমি মেজৰ হৈ গৈছো যে ত' আগত মেইনতটো কথা বেংকত যদি সেইটো ঠিক নকৰো তেনেহ'লে পইচাও নোসোমাব, পইচা উঠাবও নোৱাৰিম।
অ'।
এইটো প্ৰব্লেম হৈছে।
মোৰো মানে অলপ আধাৰ কাৰ্ডৰ প্ৰব্লেম আছে মানে মোৰ আধাৰ কাৰ্ডটো টু মই এতিয়া ঠিক কৰিলো ন।
কিন্তু বেংকত যে মোৰ সেইটোয়ে আছে আৰু বেং বহীৰ নামটো সেইটোয়ে আছে সেই কাৰণে মানে অলপ প্ৰব্লেম হ'ব চাগে।
নাই মোক মানে মই ফাষ্টত বেংকত পইচা উঠাব গৈছিলো। পিছত তেন্তে মই মানে হেৰি ফৰম-চৰম ফিলাপ কৰি কিনে দিছো মোক ৰিজেক্ট কৰি দিছে কৈছে নহয়। তুমি মাইনৰৰ পৰা মেজৰ কৰিব লাগিব। মইতো এইবিলাক ফাষ্টত বুজি পোৱা নাই। তাৰপিছত আকৌ গ'লো আকৌ গৈ কেনে মানুহটো কলে যে এপ্লিকেচন দিব লাগিব এইবিলাক জেৰক্স কপি লাগিব এনেকা, এনেকা কলে তাৰপিছত এপ্লিকেচন লিখি কেনে আক কৌ গলো তেতিয়া মোৰ পানকাৰ্ড নাছিলে আকৌ গলো আকৌ ৰিজেক্ট কৰি দিলে পেনকাৰ্ডৰ কাৰণে
অ'।
পিছত সেই আকৌ পেনকাৰ্ড এপ্লে কৰিব দিছিলো এপ্লেটো ৰিজেক্ হৈ গৈছে। মানে তেহেতৰ কিবা চাৰ্ভাৰ কি হৈছে নাজানো তিনিটা চোৱা তিনিটা মানে মানুহ বনাব দিছিলো। তিনিটাৰে এনেকুৱা হৈছে।
অ'।
এতিয়া দাদাটো কৈছে যে বেলেগ জাগাত দিবলৈ পিছত মই কৈছো বেলেগ জাগাত মই বাৰ বাৰতো দৌৰি যাব নোৱাৰিম তাক মানে এক এশ টকা মই এডভা্ঞ্চ আগতে দিছোঁ।
অ, আচ্ছা।
এতিয়া তাই কৈছে হ'ব ৰখা মইয়ে কৰি দি আছো এতিয়া তাই আকৌ এপ্লাই কৰিছে। আজি তা যাব দিছে আজি যদি দিয়ে তেনেহ'লে আকৌ বেংকত যাব লাগিব বেংকত গৈ আ আকৌ লাইনত ধৰি আকৌ হেৰি ফৰ্ম ফিল আপ কৰি কেনে ইচি হেৰি দিব লাগিব কি আকৌ এপ্লিকেচন এইবিলাক আৰু বেংকতটো এইবিলাক দিলে ইয়াৰ পৰা ইয়াত, ইয়াৰ পৰা ইয়াত
অ, জানো বেংকত এইবোৰে কৰে। মানে মোৰোতো প্ৰব্লেম হৈ আছে। এইটো চাব লাগিব, অ'। পাওঁ পাওঁ।
অ তাৰো পেন কাৰ্ড নাছিলে পিছত তাইতো তেহেতৰ তাঁতৰ পৰা বনাইছিলে ন। তাত ত বহুত দিন পিছত ওলাইছে পিছত তাই কেইদিনমান আগত দি আহিলে বেংকত কিন্তু লগে লগে হোৱা নাই তাই গৈ এ-এঘাৰটা মানত ঘৰত আহিছে চাৰে তিনিটা নেকি না চাৰিটা মানত।
অ' বেংকত দিব লাগে নেকি এইটোক। পেনকাট বনাই কেনে।
দিব লাগিব।
অ'।
এপ্লিকেশ্বনৰ লগত আৰু বাকী ডকুমেন্টছ কেইটাও দিব লাগিব।
অ'।
মে -মাইনৰটো মেজৰ কৰিব তেহনতে কম্পিউটাৰত।
অ'।
কৰি পিছত আকৌ লিংক কৰিব লিংক কৰি আকৌ কিমান দিন পিছত হ'ব তাৰ পিছত গৈ মানে আমি পইচাটো উঠাব পাৰিম নহলে হে কৰিম বেলেঞ্চো আমি চেক কৰিব নোৱাৰিছো। কিমান কমাব মানে কি? নিজুত মনা এবাৰ সোমাইছে বুলি কৈছিলে কিন্তু চাগৰিকা কৈছিলে তাৰ বোলে সোমোৱা নাই বাকী চবৰ সোমাইছে হা আ চাগৰিকা মোৰ চেমে বেংক হয় চাগৰি কাৰ সোমোৱা নাই কৈছে এতিয়া তেনেহলে তো মোৰো চেম প্ৰব্লেম মোৰ চাগে খুমোৱা নাই।
হ'বও পাৰে।
এইটোয়ে আৰু চেক কৰিতে নহয় আছে ব্লক হৈ আছে যে চেক কৰিব নোৱাৰা হৈ হৈছে এতিয়া।
অ'।
টো প্ৰব্লেমটো
কি ক'লা।
এতিয়া যে আমাৰ থাড চেমৰ এডমিচন হ'ব তেতিয়া বেংকৰ পাছবুক হেৰি চাব বিচাৰিব ন জেৰক্স টো। পিছত এইটো যদি ব
কি কৰিম কলেজত মোক আকৌ বেংকৰ হেৰি খুলিব লাগিব। এইটোৰ প্ৰব্লেমৰ কাৰণেই দৰি আছো মই পাগলৰ নিচিনা।
অ'।
এইবিলাক বস্তু যে গাৰ্জেনে কৰিব লাগে আগৰ পৰা।
উম মোৰ যে এডমিচনৰ টাইমত ইমান প্ৰব্লেম হ'ল চব মই অকলে কৰিছো মই চব মানে বেছিভাগ জিনিছে ভুল আছিলে।
মই কাচ চাৰ্টফিকেট বনাব কাৰণ মই এবাৰ গলো। আকৌ ঘৰত আহি কাৰনে নাকে মুখে ভাত খালো আকৌ গলো আকৌ নহ'লে। তাৰ পিছদিনা আকৌ গ'লো তাৰ পিছদিনা মোৰ প্ৰব্লেমে হৈ গৈছে পেটৰ বিষ। তাৰ পিছত আকৌ গ'লো মানে এনেকাই চলি আছিলে দুসপ্তাহ মা এই কাচ চাৰ্টিফিকেটৰ কাৰণে দৌৰিছো তাৰ পিছত হ'ল। এইবিলাক কৰি কৰি দিন গৈছে মোক।
অ'।
এতিয়া আৰু এটা টেনশ্যন পেন কাৰ্ড। ভোটৰ আইদিটো বাৰু মই বনাইছো এতিয়া নাজানো ভোটৰ আইদি বলে নালাগে ঘূৰাই দিছিলে।
অ'। এইবোৰ বহুত ঝামেলা তোমাক কি নিজৰ নিজ ফৰ্মটো কি তোমালোকে ফিল আপ কৰিব লাগে নে মেমে
না নিজৰ নিজৰ কৰিব লাগিব।
নহয় চেকটো নহয় যোনটো এটা ফৰ্ম দিয়ে ন।
অ এইটো নিজৰে কৰিব লাগে।
অ আমালোককতো মেমে কাচৰিকা মেমে কৰি দিছিলে এইবোৰ তাইে যে চব মাথা মাৰি দিছিলে যে। কাৰণে আমালোকে বেছি প্ৰব্লেম হোৱা নাই।
নাই এইবিলাকতো তোমাৰ চব নিজৰ মানে এবাৰ তোমাক ফৰ্ম দিব তাৰ কাৰণে তুমি লাইন ধৰিব লাগিব। তিনি চাৰি ঘন্টা যদি লাইনতে ৰখি থাকিব লাগিব হা এদিন ফৰ্মত দিব পিছত আৰু এদিন ফৰ্মটো জমা লব দিব জমা তেতিয়া দিবা তেতিয়া আকৌ ৰখিব লাগি পিছত আৰু এদিন চেক কাৰণে ৰখিব লাগিব মানে বহুত মানে এইবিলাক ঝামেলা। বহুত কেইটা ছোৱালী তো খঙাই যায়। নলও বুলি এনেকা কৈ কাৰণে থৈ গুচি যায়।
অ' কিমান দিয়ে?
বাৰশ নেকি?
অ যেতিয়া গ্ৰেজুয়েচন কমপ্লিট আমাৰ লগতো মানে যেতিয়া মই টুৱেলভত আছিলো ছেকেড ইয়াৰত। এতিয়া আমালোকক হাজাৰ দিছিলে এতিয়া চাগে বাঢ়িব।
বাৰশ দিব কৈছিলে এতিয়াতো কৈছিলে বাৰশ অলপ বাঢ়িব বুলিও কৈছিলে এতিয়া নাজোনো। আহ এইটো নহব।
অ'। এই কুকুৰটো যে বহুত জ্বালায়।
কাৰ কুকুৰ?
এ আমাৰ ঘৰৰ পিছফালে। ভুকি আছে তেতিয়াৰ পৰা। হেল্ল' কি ক'লা?
কি কৈছা মোৰ তাত। মই এতিয়া যে যাম ন কামটোৰ কাৰণে।
অঁ'।
হেল্ল' কৈছো যে মই এতিয়া ওলাম কামটোৰ কাৰণে মোৰ তাত ভাড়াও নাই মোৰ জাত লগত মই মানে কৈছল যে এতিয়াই মই জানা
অঁ।
হেল্ল'
অ' কোৱা ইমান ডিস্টার্ব দি আছো নেটটো।
এতিয়া যে যাম হাতত মানে পইছা চাও নাই খোজকাঢ়ি যাব মন নাযায় অকলে অকলেতো খোজকাঢ়ি যাব মন নাযায় লগ কোনোবা থাকিলে। বাই তিনিবাৰকে কৈ আছো এটা কথা শুনিবা নাই।
পাইছ পাইছো এতিয়া কোৱা।
মানে মই যে এতিয়া ওলাম ন
অ'।
তেতিয়া পইচা নাই মোৰ খোজকাঢ়ি যাব লাগে খোজ ককাঢ়িতো চব জাগাত অকলে অকলে যাব ভাল নালাগে। ন লগত কোনোবা থাকিলে ভাল লাগে।
উম।
লগত এজনী আছে। মানে লগত এজনী আছে সাগৰিকা তাইতো তাৰ লগৰ এটা ল'ৰা ফ্ৰেণ্ড আছে তাৰ লগত যাব বুলি কৈছে। এতিয়া মই তাৰ লগত কেনেকা যাম কোৱাচোন।
সেইটোৱে হয়।
তাই খোজকাঢ়ি গলে বা তাৰ গাৰ্জেনৰ লগত গ'লে মই যাম। যাব পাৰিলো ল'ৰা কোনতো কোনো মতেৰেটা কাৰণে মই কৈছো যে নাই ম অকলেই যাম লাগি
অ'।
মানে মূৰটো তাতো বেং আৰু মোৰ লগৰ যোনটো আছে তাৰ লগতে মানে মই থাকো যে তাৰ আকৌ হেৰি তাৰ আকৌ উ তোমাৰ কোনটো চাই ত চিভিল ৰোড অলপ পাৰ কৰি ফিল্ড চাই এটা বেংক আছে তাত তাৰ।
অ'।
এতিয়াতো মোৰে মোৰে প্ৰব্লেম হৈ গৈছে।
অ'। কোৱা।
সেইকাৰণে মানে মোৰ ভালেই লগা নাই।
অ'।
আজি মই মইতো মানে। অ' আছে মই মানে কি ভাবি আছো জানা মানে এতিয়া যে মই যাম মই দাদাটোক এশ টকা আগতে দিছিলো। আৰু এশ টকা মান পাব ত' এতিয়া যদি বাই চান্স যদি দাদা ত বিচাৰে মোৰ পৰা মই এশ টকাটো ক'ৰ পৰা দিম লাজৰ কথা নহয় কোৱাচোন।
অ'।
মায়ে মোক দি কিনে থৈ যোৱা নাই।
অ' মাক কোৱা নাই নেকি লাগিব বুলি।
মই মই যে এই এইবিলাকৰ কাৰণে যে মানে ৰাখি দিছোজনাপইচা এটা মানে মোৰ ঔষুধ চকুত এইবিলাক ক মানে প্ৰব্লেম।
অ'।
কাৰণে মানে হেৰি হৈ গৈছে মাক মানে জল্দি জলদি গুচি গৈছে। মই আহি কেনে হেৰি কৰি এতিয়া ফোনটো নুঠাব। এতিয়া মাৰ মোবাইলত ৰিচাৰ্জও নাই মোক যে ৰিতান কল কৰিব।
অ'। উফ মইতো বাহিৰত ওলালো মাৰ মন্দিৰৰ ওচৰত।
অ'।
মোৰো যাব লাগিব আকৌ মা বাৰ লগত মন্দিৰত ন গা পা ধলো আৰু। মই নাথাকো মই আহি যাম।
কেইটা লৈকে মানে কেটাত যাবা কেইটাত আহিবা?
এই বেছি টাইম নালাগে পূজা দিব দহ এঘন্টা। কটাতো বাজিলে আৰু কেইটা বাজিল দহটাতো বাজিল ন
উম।
যাওঁতে যাওঁতে চাৰে দহটা মান এঘাৰটা মান হ'ব। চাগে চাৰে দশটামান হ'ব যাওঁতে।
তেতিয়া মানে যাবাই।
মই মই অলপ পিছত যামগৈ।
সেইটো কোৱা নাই মন্দিৰৰ পৰা কেতিয়া ওলাবা?
মন্দিৰ পৰা সেইটোতো মানে বেছি টাইম নালাগে নয় বাৰটাাত সেইটো গ'লে গম পাম কেতিয়া ওলাব পাৰিম
বেছি দানো নাথাকো আহি যাম মই
মানে মোৰো যাব মন আছিলে মানে পৰুৱা মন্দিৰটো ত' তাৰ পৰা ধৰা মই যদি ওলাব পাৰো মোৰ লগৰ এটাক কৈ কেনে যাব পাৰিলো হয়
অ হ'ব মোক ফোন কৰিলে হয় মই য তাত যদি থাকো তেন্তে ক'ম
উ মোৰ মানে মানে মই তোমাৰ বাক মানে বহুত দিন ধৰি কৈ আছো সেইটো মন্দিৰ যাব মন আছে বুলি মোৰ মই মানে ভাবিছিলো যে মোৰ বাৰ্থডেৰ দিনাও মই তাতে যাম কিন্তু মোৰ বাৰ্থডেৰ দিনা সব মন্দিৰ মানে বন্ধ থাকে যে
অ
এই কাৰণে
অ তুমি তাৰ পৰা কেতিয়া ওলাবা মানে পেন কাৰ্ডৰ ইফাল পৰা ঝামেলা ব শেষ কৈ কোনাই বিহতো হ'বই
বহুত দেৰি হয় যে তাত ৰখি থাকিব লাগে ৰখি থাকিব লাগিব আকৌ বেংক ত যাব লাগিব বহুত ঝাল লাগ
অ তো এতিয়া বহুত ঝামেলা হ'ব তেতিয়া তে তোমাৰ যিমান টাইম লাগিব ইমান টাইমত মই আমালোকে আহিও যাম
উ আইতা তোমালোকৰ আইতা যাব নেকি
নাযায় চাগে আইতা নাযা নাযায় নেকি
নহয় কি মই যদি মোৰ লগত যদি ল'ৰা ফ্ৰেণ্ডক লৈ যাব পিছত তো প্ৰব্লেম হব যে
অ কিয় প্ৰব্লেম হব আইতা চাগে নাযায়
সেইকাৰণে কৈছো মোৰ মানে মোৰ লগৰ লৰা নোক তাই দোকানত যাব মই তাক ক'লো যে মোৰ এনেকা এনেকা প্ৰব্লেম আছে তই পাৰিলে অলপ ওলাবি তাৰ কৈছে মোৰো কামৰ কাৰণে দলাব
তোমাৰ কি পেন কাৰ্ড আজি যাব লাগিব
কৈছু নহয় আগষ্টৰ এক তাৰিখ আজি কিমান তাৰিখ হৈ গল এঘাৰ তাৰিখ হৈ গল
ইমান দিনত আহি যাব
লিংক হ'ব লাগ লাগিব
অ অ টো আগষ্ট এক তাৰিখ ফিলিংছে অ কোনো আগষ্টৰ এক তাৰিখে মানে ফৰ্ম চৰ্ম নিদিয়েতো তাত পিছত মানে ধৰা ন পাঁচ তাৰিখ ছয় তাৰিখ দিব
তটো খুলিব লাগিব ন
সেইটোতো বুজিছোৱেই মই কলো যে ফৰ্মৰ কথা সেইটো ইমান জল্দি নিদিয়েতো পইচা দিব মানে পইচা নিজুত মইনা দিওঁতে দিওঁতে তোমাৰ অক্টোবৰ হ'ব
ফৰ্মটো নিযুত মনাই ফৰ্মটো নিদিয়ে এইটো জানো মই মোৰ নিজুত মইনাৰ বেংক টো মই হেৰি কৰা নাই নহয় মোৰতো পাৰ্চনেলো কিবা কাৰণত বেংকটো ন
অ
এইটোত মেইন মোৰ বুলিব লাগিব লগতটো মোৰ মেইন কথা ব্লক হৈ আছে মই ন পইচা উঠাব পাৰি আছো ন মই পইচা চাব পাৰি আছো এনেকা হৈছে ত এতিয়া যদি বহুত দিন এইটো বন্ধ কৰি পেলাই থৈ দি পিছতটেক্স কাটিব
অ এ টাইমতটো কিমান হৈছে চোৱাচোন ঘুৰিৰ টাইম কেইটা বাজে
এনে দহটা চাৰি এই হৈছে
অ
অ এদ না গৰমৰো লাগি আছে
অ
ভাই আহ উম হেল্ল' হেল্ল' সটো নাই হেল্ল' আহ